হয় নমস্কাৰ।
অ নমস্কাৰ
অ ভালে আছে।
কোৱা অ তুমি?
ভাল অ অ আছো ভালে আছো।
অ অ হল। তুমি কি খালা?
ময়ো এই ভাত খালো। ভাত খাই আছো এনে। আজি নিৰামিষ একো নাছিল তেনেকে।
অ।
তোমাৰ?
আজি আমালোকৰ মাংস বনাইছিলে, মাছ বনাইছিলে তাৰ পিছত দালি আৰু ভাজি।
হয়, অ আজি মানে ভালে আছিলে নহ'লে। ছানডে বুলি।
অ আজি চানডে বোলে চবে ঘৰত থাকে ন এইকাৰণে মানে একেবাৰে মানে কোনোবাই মাছ খাই কোনোবাই মাংস খায় বা কোনোবাই মানে উম যেনেকা আমি মাছ খাওঁ, মায়ে মাহতে চাৰি আমি মাংস খাওঁ, মাহঁতে মাছ নাখায় ন?
হয় হয়।
এ কাৰণে।
তাকে আৰু ছানডে বুলি আজি ক'তো ওলাই যোৱা হোৱা নাই?
যাম বুলি ভাবিছিলো অলপ পিছত যাম, পাঁচটা ছয়টা এনেকা টাইমত।
হয় হয়। এনেই কৰ পৰা কল কৰি আছিলে কথা পাতি আছিলা এফালে?
মই তেজপুৰৰ পৰা। তুমি?
অ মই গুৱাহাটী।
অ, পঢ়ি আছা নে?
না না মই পঢ়ি থকা নাই, মই জব কৰি আছো।
অ কিহৰ জব কৰি আছা?
মই মেডিচিন কোম্পানী এটাত।
আচ্ছা।
গুৱাহাটীতে।
অ ঠিকেই আছে।
তুমি?
মইতো পঢ়ি আছো।
অ অ এবাৰ কিহত?
এইপাৰ তোমাৰ ডিগ্ৰী ফাৰ্ষ্ট ইয়েৰ।
অ অ অ মানে মেজৰ?
মেজৰ এছামিছ।
ঔ আছামিছ হা হা।
তাকে আৰু বৰষুণ দি আছে নে তাতে?
নহয় ইয়াতেতো গৰমেই দি আছে।
অ কালি বহুত বৰষুণ দিলে আমাৰ ইয়াতেও।
অ।
অ কালি ইয়াতে গুৱাহাটীত বহুত বৰষুণ দিলে।
অ গম পাইছো, মোৰ কেইটামান ফ্ৰেণ্ড আছে ন তাতে, মই ফোন কৰিছিলো ন তেত- তিয়া গম পালো যে তেতিয়া বৰষুণ দি আছে বুলি।
হয় হয় বহুত দিছে বহুত।
অ। তাৰ পাছত কোৱা কি কৈ আছ- অ এতিয়াতো গৰম বন্ধই চলি আছে আগষ্টৰ পৰা খুলিব।
অ চ গৰম বন্ধত ক'ত ক'ত কেনেকে কি কৰিবা?
আমাৰ লকৈতম মানে আমিতো এতিয়া মৃত্যুঞ্জয় ফুৰ আহিলো। তাইপ
মৃত্যুঞ্জয় মানে অ মৃত্যুঞ্জয় বেছি দূৰ নহয় ন তোমালোকৰ তাৰ পৰা?
নহয়। অ নহয় নহয় মানে অলপমানানে দূৰ আৰু।
দুঘণ্টা।
দুঘণ্টা মানে হব।
অ। কলিয়াবৰ পাৰ হলেইটো কলিয়াবৰ কলিয়াবৰৰ পৰা অলপ। যোৰ আহিলেটো আকৌ পায় সেকা- কেনেকুৱা মানুহ হৈছে নে তাতে? মৃত্যুঞ্জয় অ এতিয়াও মানুহ হৈছে ন।
অ বহুত মানুহ পুৰা ভিৰ হৈ থাকে। আৰু এতিয়াতো চবেই মানে বন্ এতিয়াতো বন্ধেই থাকে ন মানে মানে এতিয়াতো সবাৰেই বন্ধ হৈ আছ।
চবৰে বন্ধ চবৰে বন্ধ হয়।
এইকাৰণে
মই নতুনৰ সময়ত বহুত বাৰ গৈছিলো।
অ
এতিয়া আৰু যোৱা হোৱা নাই।
এতিয়াতো ধুনীয়া কৰি বনাইছে।
আৰু বনাইছে নেকি?
মানে আগত যেনেকে পকা চকা ইমান কৰা নাছিল গছ চছ। সিমান মানে ফাৰ্ষ্ট ফাৰ্ষ্ট এতিয়া মানে পুৰা কমপ্লিট কৰি দিছে আৰু এতিয়া ধুনীয়াও লাগে ন।
টো থাকিলে দিবাচোন চাম মই আমি যেতিয়া গৈছিলো তিনি বছৰ মানৰ আগত
অ
তেতিয়াতো মানে কমপ্লিট হোৱা নাছিলে গোটেইখিনি।
অ
গোটেইটো কনটিটো কম্পিলিত হোৱা নাছিলে। সম্পূৰ্ণ হোৱা নাছিলে আহ।
এতিয়াতো পুৰা কমপ্লিট হৈ গৈছে না দেখিবও ধুনীয়া লাগে যেনেকে দেখ অলপ বৰষুণ বৰষুণ পৰি থাকিলে ন তাতে পুৰা ঠাণ্ডা লাগে মৌচমটো
অ আমি কেইদিনমানৰ যোৱা দেওবাৰ যোৱা দেওবাৰ এইটো দেওবাৰ নহয় তাৰ আগৰ দেওবাৰটোত গৈছিলো। শনিবাৰে গৈছিলো লংকাত থাকিলো তাৰ পিছদিনাখন গলো। উমৰাংচু পানী মূৰ
অ
ডিমা হাচাও তাতে গলো। তেতিয়া আমি ভাবিছিলো ঘুৰি আহোতে মহামৃত্যুঞ্জয় মন্দিৰতহে এবাৰ সোমাই যাম। কিন্তু, আহোতে দেৰি হৈ গল। চ' মানে ছটা মান বজাত চাৰে ছটা মান বজাত আহি পালো। অ হেৰিত নগাঁও আকৌ তাৰ পৰা অলপ দূৰ আছে ভাবিলো। ৰাতিতো মন্দিৰ নাযায় সন্ধিয়া যায় হয়নে সাধাৰণতে সেইটো কাৰণে নগ'লো আৰু
তাতে মানে তোমাৰ বাৰটাৰ পিছত দুপৰীয়া বাৰটাৰ পিছত মন্দিৰটো বন্ধ কৰি দিয়ে বোলে আমাৰ লগটো পূজা দিব গৈছিলো ন তেতিয়া ক'লে যে বাৰটাৰ পিছত মন্দিৰ বন্ধ কৰি দিয়ে কাৰণ আমালোকে ৰাতিপুৱাই গৈছিলো।
অ
তেতিয়া মানে আৰতি চাৱতি চব মানে হৈছে ন চাব পাৰিছো আৰু
অ অ আমি আৰু গ'লো যোৱাবাৰ আহ অযোধ্যা।
ক'ত গৈছিলা?
ইউ পি অযোধ্যা অযোধ্যা যে অযোধ্যা মন্দিৰ ৰাম মন্দিৰ।
অ
উ তাতেও হা তাতেও কমপ্লিট হোৱাই নাই। সম্পূৰ্ণ হোৱা নাই মন্দিৰটো আৰু সময় লাগিব চাগে। তাৰ আগৰ তাৰ আগৰ বছৰ গলো আমি জম্মু কাশ্মীৰ অ মা বৈষ্ণো দেৱী।
ইমান দূৰ দূৰ ফুৰিব যোৱা নে?
অ বহুত খোজ কাঢ়িব লাগে আৰু আহোতে
লগত
হা হা ফ্ৰেণ্ডৰ লগত। আহোতে হেৰিত আহিলো, কি বুলি কয় অলপমান ঘূৰাত উঠিলো। কিন্তু ভয় লাগে। মানে নামি আহোতে ঘুৰাত হেৰি কৰোতে বহুত ভয় লাগে।
অ।
আৰু শ্বিলংতো গৈ থাকো। মই গুৱাহাটীটে, হেল্ল'
অ অ শুনিছো।
শুনা পাইছা? অ গুৱাহাটীৰ পৰাতো শ্বিলং যিহেতু বেছি দূৰ নহয়। আমি শ্বিলং গৈ থাকো হলো।
অ ঠিকেই আছে।
হয় অ।
মই মানে মইতো গুৱাহাটী দুবাৰ মান গৈছো, বেছি যোৱাই নাই। বেছিতো মই টাৱাং, অৰুণাচল এনেকা চাইডতে যাওঁ। তাত মানে মোৰ দাদাহঁতৰ ঘৰ আছে ন।
অ মই গৈছো ত টাৱাং গৈছো মই। মাধুৰি লেক সেইবিলাক ফুৰি আহিছো।
অ।
ভাল লাগে টাৱাংটো।
অ বেছি মানে ডিচেম্বৰ জানুৱাৰী এনেকা মান্থত বেছি ভাল লাগে।
বেছি ভাল লাগে এতিয়া মানে কি হয় এতিয়া বহুত লেণ্ডশ্লাইড হৈ থাকে। আৰু তাত টাৱাংটোত গ'লে তুমি গৈছা গম পাইছাই। এনেকুৱা বতৰত আন্ধাৰ হৈ থাকে। মানে আমাৰ ইয়াত যেনেকে বৰষুণ দিলেও আন্ধাৰ নহয়। তাতে বৰষুণ দিলে আন্ধাৰ হৈ যায়। দিনতে আন্ধাৰ হৈ যায়। কোঁৱ কোঁৱ কুঁৱলী বিলাকত ধৰিবই নোৱাৰি হা। কিন্তু ই ছেপটেম্বৰ অক্টোবৰত গ'লে বহুত ভাল লাগে।
অ।
এই চেলা পাচৰ সি খিনিত হয়নে?
অ অ।
অ তাৰ মানে পাহাৰৰ কিনাৰত বহি মেলি সেই লেগটো আছে যে। আৰ্মি কেম্প বিলাকৰ কাষত। চাহ তাহ খাই, হেহ হে হেহ বহুত ভাল লাগে বহুত ভাল লাগে।
উম তোমাৰ ঘৰত কোন কোন আছে?
মইতো ইয়াতে মই আৰু মোৰ ভতিজাহে থাকো। মানে তো ঘৰটো মোৰ শিৱসাগৰতহে।
অ আত্চ্ছা।
আহ তাতে মা, দাদা, বৌ আৰু সৰু ভতিজী এজনী।
তোমাৰ বৌ নে দাদাৰ বৌ?
দাদা দাদা বৌ আৰু ভতিজী এজনী মই ইয়াতে দাদাৰ ল'ৰাটো আৰু মই থাকো।
অ আত্চ্ছা।
গুৱাহাটীত দুটাই থাকো। সি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে।
অ ঠিকেই আছে।
উম। ফুৰিব লাগে ঘূৰা ঘূৰা ফুৰা মানে ভাল হয়নে?
সেইটোতো হয় তুমিতো লৰা মানুহ ন আৰামছে ফুৰিব পাৰিবা মই আৰু কেনেক
হয়, হয় সেইটো হয় আৰু তোমালোকৰ তাৰ পৰা বেছি দূৰ নহয় ন সি আৰু এটা ঠাই আছিল যে নামেৰি। ভালুকপুং টিপি
অ, অ। ইমান ইমানটো নাযাও মই, বেছিভাগ মই গ'লে মোৰ দাদাৰ ঘৰতেই যাও। তাতে মানে যাওঁ মানে আৰু এ তোমাৰ টাৱংটো পাব নালাগে। মানে একজেক্ট জাগাটো মানে নামটো মই পাহৰি গ'লো। বা টাৱাংটো পাব নালাগে আৰু।
হয়, হয়। অ, মানে হেৰি চেলা পাচটো পাছ পাৰ হ'ব লাগে নে?
সেইটো চাগে হ'ব লাগে। মই মানে মই ইমান একজেক্ট নামটো নাজানো অ, ইমান যোৱা নহয় যে।
কিবা- কিবি বেলেগ বেলেগ ধৰণৰ নাম থাকে।
অ, সিহঁতৰ মানে মোৰ দাদাহঁত দাদাহঁতৰ যে ফ্ৰেণ্ডবোৰৰ নাম নামবোৰে মোৰ মনত নাথাকে কি কি নাম।
অ, যেনেকে আমাৰ মেঘালয়তো তেনেকুৱা নাম থাকেতো। সেই নামবিলাক আমাৰ আমি উচ্চাৰণে কৰিব নোৱাৰো।
অ, মোৰতো এটা নামে মোৰ এটা নামে মনত আছে খালি চাংগে। বাকী যে চুং ফুং, মুং ফুং মোৰ একো মনত তে নাই। মানে দেখিলে চিনো কোনটো নামটো মোৰ পাহৰি যাও।
হয়, হয়। তাকে।
তুমি ৰান্ধা নে ঘৰত মানে এতিয়া তুমি ৰান্ধা চাগে?
উম, উম মানে সি ভাতটো বনাব জানে আৰু দালি বইল দালি বনাব জানে, কিন্তু চব্জিটো মইয়ে বনাও। সি ইমান চব্জিটো বনাব নাজানে। মানে কাও কম্বিনেচনবিলাক কেনেকে কি, হা হা?
তুমি মানে পুৰা স্পাৰ্ট বনাবলৈ।
মই অলপ চলপ জানো আৰু বহুত হেৰি নহ'লেও মোটামুট
অ ভালেই। মইতো একোৱেই নাজানো। মই খালি ভাজি-চাজি জিবোৰে বনাব পাৰো। মানে ভাজি তাৰপিছত ডিমৰ আমলেট এইটোৱে বনাব পাৰো।
আ আলু দম হয়নে? ডিমে ডিমেৰ দম।
এইটোৱে পাৰো আও। মানে মোৰ মায়ে বেছি বনায়।
ইমান বনাব নাজানো একো। বনোৱা বুলি অকল ননভেজ মাংছ' সেইবিলাকে জানো আৰু।
অ, ঠিকেই আছে।
উম ইমান চব ৰান্ধা কৰিব নাজানো।
অ, মইতো মাংস-চাংস ৰা-ৰান্ধাই নাই আজিলৈকে। মাছ, মাংস তাৰপিছত এ চবজি
ইয়াতে মোৰ হ ইয়াতে মোৰ বহুত বেংগলী লগৰ আছে নহয়। মোক এনেকে ভাত খাব মাতে নহয়, প্ৰায় মাতিয়ে থাকে। মই তাতে খাব যাও ধুনীয়া ধুনীয়া এ কি হ'ব ভাপত দিয়া ইলিচৰ মাছ, অ অ। আৰু হয় হয় মানে আৰু এই যে ভাত কেৰেলাৰ ভিতৰত এনেকে বৰা বনাই খুৱাই যে।
অ। আমাৰ মানে আমিও বেংগলী হয়।
জানো, জানো।
তুমি তেজপুৰ আহিলে কথাৰ কথাৰ গম পাই দিছে চাগে তুমি তেজপুৰ আহিলে মোৰ লগত কনটেক্ট কৰিব পাৰিবা।
হা হা লগ পাম নিশ্চয় মোৰ যোৱা হয়।